হেল্ল'।
হেল্ল'।
কি কৰিছ?
এয়া অলপ শুৱাপৰা ওঠিছো। তই?
মও উঠিছোঁ অলপ কাম কৰি আছিলো এনেই এতিয়া অলপ। বহিছো এতিয়া কাম-চাম কৰি মেলি।
অ', কি কাম কৰিলি?
এই অলপ এনেই কাম আছিলো। বাকী' তাকে, খালী নাই?
নাই খোৱা মই উঠাই নাই মানে বিচনাতে আছোঁ।
মাঁ হঁতৰ ভাল?
ভাল-ভাল। তোৰ ভাল?
অঁ', -ভাল-ভাল।
মোৰতো ভালেই আৰু মোৰ কিনো বেয়া হ'ব।
উমঁ, তাকে বোলো কথা এটা ভাবিছোঁ তাকে কথাটো এনেই ফোনটো কৰা নাই মই।
কি কথা?
ধৰি লও এতিয়া ভাওনাৰ চিজনটো পাইছে এখন মিটিং দি পেলাই এখন ভাওনা এখন পাতো বুলি ভাবিছোঁ ভালদৰে।
অহ', -অহ', আমাৰ নামঘৰত বাৰু ভাওনা এখন পাতা কথা কৈয়ে আছে।
অ', তেনেধৰণে পাতিব পাৰি, তেনে নে কি ক?
তই বহুত দেৰিকে কৰিলি নহয় মোক তা'তে মানে ভাও লৈ ল'লে। উমঁ, তই বহুত দেৰিকে কৰিলি তই মই আগতে ক'ব পাৰিলি হয়।
এ' ভাও কি লৈছ?
ভাও, ভাও তোমাৰ নাম কিবা এটা আছিলে পাহৰি গলোঁ কিন্তু মানে দেৱতা আছিলে।
হয় নিকি। অ' ভাওনাখনৰ নামটো?
ভাওনাখনৰ নামটোও পাহৰি থাকিলো নহয়।
হয় নেকি।
অঁ', কিবা বধ আছিলে ৰ'- পাহৰি গলো। তই আগতে কব লাগিছিলে আগতে কোৱা হেঁতেন ধৰ মই পাৰিলো হয়। তেওঁ মই মিলামচোন হাঁ।
অঁ', আমি লব পাৰিম নেকি।
পাৰিবি বাৰু মই সুধিব লাগিব।
অঁ', সুধি পেলাই মোক কবি, অঁ', -এইটো চিজনৰ নহয় জানোঁ।
উমঁ-উমঁ। তা'তো ভওনাও লৈছ ৰাসো লৈছ।
অঁ', -লৈছো-লৈছো নিজ মতে।
তোৰ এটা বিন্দাজ পাই যাবি তোক মই লোৱাই দিব পাৰিম।
লোৱাই দিবিচোন বাৰু, আকৌ এই খেলি মেলি । মই ৰাসত কৃষ্ণ লৈছো। উম, এই ভাল ভাল। ভালেই হব বাৰু দুবছৰ লৈছোতো, দুবছৰ লৈছোঁ
অহ।
এদিন প্ৰথম দিনা আৰু এ পিছদিনা।
অ'।
অ', তই কেইবাৰ লৈছো?
মই তিনি চাৰি মান লৈছো, মই অশুৰ ললো দেৱতা ললো। অ', মন্ত্ৰী লৈছো।
মই ভাওনা চাওনাত লৈছোঁ বাৰু বাকী ৰাসত উম, লৈছোঁ।
এ নাই ৰাসত কি ল'ম নু লৰা, ৰাসত ধৰ মোৰ লগৰ কেইটাই গোপি ল'ব দিছিলে গোপি নললো আৰু।
লব পাৰিলিহৈ।
নাই গোপি ল'ম নেকি ক, মোৰ লগৰ খিনিয়ে গোপি লৈছে সৰু সৰু পোৱালি খিনি লৈছে।
আহিছে আৰু ভাওনাবোৰ একো হেৰি নোহোৱা হৈছে ন, সেটো কি বুলি কয় মানুহবিলাকে একো ভাওনা চাবলৈ নিবিচাৰে।
হয় বাৰু।
ভাওনাটো হ'ব লাগে সবতে, যিটো যিটো সংস্কৃতি হয়টো ধৰি লোৱা সেইটো বোলো মানুহবিলাকৰ হব লাগে।
সেইটোৱে মানে ধৰ অসমীয়া কালচাৰটো পাহৰিয়ে গৈছে। অসমীয়া কালচাৰটো মানে পাহৰি গৈছে, মানুহবিলাকে চাবলৈ মনেই নকৰা হৈছে।
বেয়া হয় নে ভাওনাটো ফাংচন চাংচন ধৰি লোৱা ইমান কি কিবা এটা বিহু হেৰিয়ে হয়। অংশই হয় আৰু ধৰি লোৱা এতিয়া ভাওনা চাওনাবোৰ আমাৰ হেৰি জাতিৰ কালচাৰ হয় আমাৰ এটা, তেনেকুৱা টাইপ
আগতে ভাওনা বুলি কলে কিমান মানুহ হয়।
উম, কিমান অ', মানুহ। এতিয়া আৰু নাই। উম, কেনেকৈ ইমান ইটাৰেষ্টে নোহোৱা হৈ গল মানুহবিলাকৰ ভাওনাৰ ওপৰত। পাতিব লাগে ডাঙৰ ডাঙৰ ভাওনা পাতিব লাগে হয় নহয়? দুদিনীয়া তিনি দিনিয়া
ভাওনা নাপতা হৈছে।
উম, সেই কাৰণে। ফাঞ্চন চাঞ্চল ৰাসৰ কাৰণে ভাওনাটো হেৰি সময় হৈছে।
উম, হয় বাৰু হ'ব, মই ক'ম বাৰু ভাওনাখনৰ কথা।
উম, এইবাৰ মাজুলীৰ ফালে ৰাসত যাবি নি?
মাজুলীৰ ৰাস, ৰাসলৈ দিন আছেচোন।
আছে আৰু তেওঁ কথাটো কৈছোঁ।
পাৰি বাৰু, এক কাম কৰ মাজুলীত টো সবত মানে বহুত জেগাৰ পৰা মানে ভাৱৰীয় বোৰ মাতে।
উম।
আমিও ট্ৰাই কৰি চাওঁ নি?
সেই নাই, তাতটো পুৰা ফুল এক্সন এটাত প্ৰক্ৰিয়া চলে ন পুৰা।
প্ৰক্ৰিয়া চলে, তেওঁ মানে ধৰ প্ৰেক্টিচ কৰিলে আমাৰতো এক্সপিৰিয়েঞ্চ আছে ন কৰা।
উম, পাৰি বাৰু ত ট্ৰাই চাই মাৰি চাব পাৰ। এটা হেৰি কৰি চাব পাৰি।
হ'ব তাতে ডাঙৰ ৰাস গোপি ওলালেও কোনো চিনি নাপাব, আমাৰ ইয়াৰে মানুহটো নাযায়ে ন।
না গোপিও পূৰা একদম পুৰা ডিচিপ্লিনত ওলাইগৈ তাত ধৰি লোৱা একদম সত্ৰীয়া হাতৰ পাক লৰাৰ- লৰাৰ হেৰি তই দেখা নাই ধৰি ল'
হয়', বাৰু তাতে ধৰ কি কয় তোৰ একদম মেকাপ-চেকাপ মাৰি যাম কোনো ধৰিবও নোৱাৰিব।
নোৱাৰে বাৰু মেকআপ মাৰি থাকিবলৈ কিন্তু তাত ল'ৰাবিলাকৰ প্ৰায় কেনেকুৱা সত্ৰীয়া হাতৰ পাক।
প্ৰাইজ চাইজ দিয়ে নে তাত?
প্ৰাইজ দিব চাগে, দিয়ে চাগে, কিন্ত নাজানো।
আমাৰ ইয়াতো যোৱাবাৰ প্ৰাইজ দিছিলে হ'বলা
এ' ভাওনাখন তাত মানে ডাঙৰ ভাওনাখন পাতো বুলি ভাবিছো ধৰি লোৱা। তাকে মিটিং এখন দিম বুলি ভাবিছোঁ
ৰাজহহোৱাকে পাতিবিনে নে তই অকলে পাতি
ৰাজহুৱাকে পাতিম। ধেত
এফালে গাঁৱৰ তই মুখীয়ালক ধৰ ক'ব লাগিব।
ভৈইজটো অহা নাই।
অ' শুনিছ?
উম', শুনিছো।
পাতিবলৈঁ ধৰ হেৰি চিৰি এখন দিওঁ।
অ', মিটিং দিব লাগিব অ' তই গোটেই গাঁওখন ফুৰি কিনে গাঁওৰ মানুহখিনিক তই মাতিবগৈ লাগিব মিটিং আছে বুলি। তাৰপিছত মিটিং যদি তোৰ হয়। হোৱাৰ পিছত পইচা উঠাব যাব লাগিব।
উম',।
সেইবোৰে আৰু কষ্ট আছে অলপ।
আছে বাৰু তেওঁ সেইটো কৰিব পাৰি কিন্তু ন', বাকী ধৰি লও আৰু কাৰোবাৰ ঘৰ লগৰ এটা এটা ধৰি লওক কেতিয়াবা দোকান এখন দিৰি কৰি দিলো ধৰি লওক দোকান এখন। দোকান এখন খুলি দিবলৈ পাৰিলে কথাটো কৈছো।
পাৰি বাৰু, হ'ব দে ময়ে দোকখন খুলিম দে মই ভাওনাও চাম দোকানখনো খুলিম। মানে দোকানখন মই খোলাই দিম, কিন্তু বেলেগ মানুহ বহাই দিম অলপ।
তেনেকুৱা কৰিব পাৰি হয়ে নে?
পাৰি বাৰু, কিন্তু পইচাযে লাগিব। বুজিছা পইচাটো নহলে নহ'ব। পইচা কিমান মান লাগিব গম নাপাওঁ। অ' কিন্তু ভালে মানে লাগিব কাৰণ এতিয়া চা তই ভাওনাখন পাতিম বুলি কৈছ, এতিয়া ড্ৰেছটোও তৈয়াই দিব লাগিব চাগে। আজিকালি ভাওনাবোৰ এনেকুৱা হৈছে যে, ড্ৰেছবোৰ যোনে ভাওনা পাতে সিয়েই দিয়ে।
অ', সেইটো- সেইটো লোন কৰিলেও বেয়া হ'ব নহয়।
বেয়া হ'ব।
সেইটো নিয়ম কৰিলে
কি কৰা যায় তই ড্ৰেছটো দিব পাৰিবি নে নোৱাৰ?
ৰজহুয়াকে পাটি ধৰি ল', ৰাজহুয়াকে পাতিলে ইণ্টাৰনেত হক
যেনে ড্ৰেছটো মানে সিহঁৰ ফালৰ পৰাই আহিব যোনে কৰে।
হা
ড্ৰেছটো সিহঁতৰ ফালৰ পৰাই দিব মানে যোনে ভাও লয়।
উম',।
অ', আৰু ভাওনাখনৰ নাম কি? মানে কি ভাও পাতিবি?
তাকে ভাবি আছো।
ভাবি আছো, মোকো ভও চাও কিবা এটা দিবি যদি পাত মই এইখন আগতে কৰি লও। এইখন কৰাৰ পিছত সেইখনতো কৰি দিম।
অ সেইটো ভাব ব পাব পাৰ কিন্তু এইটো
পাৰি মোক কিন্তু
কিন্তু ডেটটো ফিক্স কৰিব লাগে বাৰু ধৰক নাটকেইখনমান চাব লাগিব বিচাৰিব লাগিব নাাটকেইখন কি কৰা যায়। কি কৰা হয় নহয়
হ'ব বাৰু মোক মনুষ্য নিদিবি কিন্তু দেই মই মনুষ্য বেয়া পাও।
তাকে ভাবি আছ? আপুনি খন পাতিলে কেনেকুৱা হব ওলাব ধৰি ল
এ না না মই বান্দৰ নি যোৱাবাৰ মই এই কিবা এখন পাতিছিলে তাতে মই বান্দৰ ওলাইছো নেচ লগাই লগাই সৰু সৰু পোৱালি খিনিৰ লগত
পাৰ কিন্তু বান্দৰ পাৰি
দৰ্ণ পৰ্বত নে এই কিবা এটা বেহু কিবা এটা আছিলে
অ এইটোৱে দুৰ্ণ পৰ্বত আছিলে
অ দোৰ্ণ পৰ্বত দোৰ্ণ পৰ্বত খিনি বান্দৰ উলিয়াই দিছে গোটেই সৰু সৰু পোৱালিখিনি লয় এজাক পোৱালি লগত মোক বান্দৰলি দিছে দেখ
আপুনি কথা মানে বান্দৰ এলাব হওক বান্দৰ
দূৰণ ভৱত পাৰি বান্দৰ মোক নিদিলে হ'ল খালি মই কিবা এটা ভাল
এইখন ডাঙৰ ভওনাই অলপ খৰচ পাতি হ'ব কিন্তু মানুহবিলাকে ৰাজহুৱা পাতিলে ধৰি লক দিছ বহুত ওলাই যাব সংসৃতি সংস্কৃতি
উম এতিয়া দূৰ্ণ পৰ্বতখন পাতিলে মানে বেহু চেহু বনাব লাগিব
বান্দৰৰ ওলাব একদম আৰু মস্ত মস্ত ভাওবিলাকো ডাঙৰ ডাঙৰ ল'ৰাবিলাক দিব লাগিব ডাঙৰ
কিন্তু আমাৰ নামঘৰ ফিলখন নহব নামঘৰ ফিলখন সৰু আছে ন সেইটো কাৰণে পথাৰ এখনত পাতিব লাগিব
অ ডাঙৰ কে ন আমাৰ এইবিলাক কি আমাৰ গাঁৱৰ মাটি বিলাকা গাৱ ডাঙৰকে ধৰি লোৱা আৰু বাহিৰৰ ভাৱৰে পাতিম বুলি
পাৰি বাহ বাহিৰা ভওৰা ভাৱৰীয়া মাতিলি ধৰে তাপা
খৰচা কিমানক খৰচা কিমানমানকৈ হ'ব পাৰে গতিকে ভাওনা খন
খৰচটো বহুত হ'ব কাৰণ লাইটৰ খৰচ আছে যেনে
খুব বেছি ধৰি খুব বেছি ধৰি লৈছো ধৰি লওক হাজাৰ বিশ ত্ৰিশ হাজাৰ
বেছিও যাব পাৰে ক'ব নোৱাৰি কাৰণ ভইৰিয়া ভাওখন ডাঙৰ হ'ব ন
কাৰণ ফানচঙত ত পঞ্চাছ হাজাৰ যায় খালি
অভদ্ৰামিতো হবই অলপ চলপ সেইয়া কাৰণে পুলিচ চুলিচ থাকিব লাগিব
হেৰি কৰিম বাও এইটো কি বুলি কয় যে কি কৰা যে কি কৰা
হা হা
অ কি কৰা যায় কি কৰা নাযায় এইবিলাক
অ সেইবোৰ ডিচকাচ কৰিব লাগিব আকৌ মাইকৰ খৰচ আছেই।
মাইক খৰচ আছে আৰু ভাৱৰীয়া বোৰতো দূৰৰ পৰা আহিলে এনেইতো নকৰিব ন সি হঁতক মাতি অনা হ'ব সিহঁতৰ কাৰণে পইচাও দিব লাগিব।
চাবলৈ বহুত আগ্ৰহ কৰা হৈছিলে বাহিৰৰ ভাৰিয়া ধৰি লও সিহঁতৰ নাথ বোৰ এইবোৰ ধৰি লওক আহ সেইটো বুলি ভাবিছো ভাও ভাওৰাবোৰ মাতিলে
পাৰি এই যিবোৰ যে বজাই যে
উম
এতিয়া খোল তাল এইবোৰ যে বজাব বাঁহী সেইবোৰ মানুহ বাহিৰৰ পৰাই মাতিবি নে নে গাঁৱৰে?
মই চব বাহিৰৰ মাতো বুলি ভাবিছো, উম।
গাঁৱৰ মানুহ চিনাকি আছে বাৰু গাঁৱ মানে কি আৰু ওচৰৰে।
অঁ।
পাৰি বাৰু সেনেকা তেতিয়াতো মানে খৰচা নহয় আৰু কিন্তু বাহিৰা মানুহ মাতিলে বাহিৰা মানুহ মাতিলে ধৰ খৰচাটো হ'ব অলপ।
উম
কি কৰা যায়?
খৰচা একো নহয় আৰু ভাওৰিয়া হওক তাতো বাহিৰৰে ডাঙৰ হওক আৰু কি
উম
পইচাটো বাৰু হ'ব যি আছে যি নাই
যদি তই ভাবিছ খৰচাটো কৰিম বুলি তই বাহিৰা মাতিলে বাহিৰা মাতিলে ভাল হব। ভাওনাখন একদম গৰম হ'ব বুজিছ নাই
আশাৰ মূলতে আৰতটো পাতে
না না আশাৰ নহয় ভাৰত পাত
হোঁম?
ভাদত পাত ভাদত।
শাওনত পাতিব লাগিব। এই নহয়।
অ তো ভাওঁনা ভাদতহে পাতে। যেতিয়া ভাদ মাহৰ ভাদ মাহৰ যেতিয়া প্ৰসাদ খোৱা শেষ হব ন বা প্ৰসাদ খোৱা শেষ হোৱাৰ পিছত বা প্ৰসাদৰ আগে আগে হয় নহয় পাতিদিলে
নাম গোৱাখন পাতিব লাগিব নামঘৰত
অ নাম গোৱাখন পাতিব লাগিব আকৌ। য'ত নামঘোৱা খনত খৰচা আছে আকৌ খিচিৰি ভাজি পায়স বা চাইডতে মিঠাই এটাও দি দিলি চালাদ এখন আচাৰ বনাবলৈ মানুহ
লগ পাই পেলাই মানে মিটিংখনত কথা পাতিব লাগিব।
হ'ব বাৰু দে তই মিটিং এখন পাতি দিবি মি টিংখনত মোকো মাতিবি আৰু মইয়ো সহায় কৰি দিম অলপ অ'কে ঠিক আছে দে।